হেল্ল, ভাল ভাল, ভালে আছা?
অ, ভালেই, তোমাৰ?
ভালেই দিয়া, এ তুমি ক'ত পঢ়ি আছা এতিয়া?
এ মই আমাৰ তেজপুৰ কলেজ।
তেজপুৰ কলেজত? এতিয়া তুমি কিমে কিমান বৰ্ষ পালা? তুমি এইবাৰ কোনটো বৰ্ষৰ?
মই এবাৰ হেৰি ছেকেণ্ড ইয়াৰ।
অ' ছেকেণ্ড ইয়াৰ? অ' তুমি পঢ়ি থকা সময়ত তুমি, স্কুল খনৰ কলেজ খনৰ কাৰণে, কি কি কৰিলা?
মই তোমাৰ এইবিলাকেই আৰু সৰু সুৰা
কোৱাচোন কোৱা।
মই এবিলাক
কোৱা।
এইবিলাক এইবিলাক বস্তু বনালো স্কুলৰ বিষয়ে এ
লগৰ বন্ধু খিনিক সহায় কৰা নাই, এডমিশ্যনৰ সময়ত?
কৰিছে কৰিছে।
ৰ' তুমি কলেজত ইলেকশ্যন খলা খেলাৰ কথা ভবা নাই নেকি?
খেলিছো, ইলেশ্যনত জিকিলো এবাৰ জি এছ
তুমি স্কুলখন জিকি পেলাই স্কুল খনৰ কাৰণে, কি কি নাম কৰিলা কোৱাচোন?
আৰু এবাৰ, উম
কি কি কয়িলা? তুমি ইলেকশচনত জিকি পেলাই, কলেজ খনৰ কাৰণে বা স্ক মানে বিদ্যয়ালয় খনৰ কাৰণে কি কি কৰিলা?
সেইবিলাক আৰু স্কুল খনৰ বি বিষয়ে ভালদৰে দৰে কাম চাম কৰা।
অঁ। আৰু।
অঁ, অঁ
কি কি কৰিলা আৰু?
সেয়াই আৰু
কোৱা তোমাৰ এতিয়া, চাবজেক্ট কি কি আছে?
চাবজেক্ট তোমাৰ মো পলিটিকেল, বিহু, এডুকেশ্যন
দুহেজাৰ এঘাৰ চনতো লোকপিয়ল গোপীনাথ বৰদলৈত মতে, অসমত জনসংখ্যা কিমান আছিলে?
তিনি কোটি উম এ তিনি কোটি বাসত্তৰ লাখ কিমান আছিলে হবলা
কি আছে? আমি নেশনেলচাইন্স দে অথাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, কিয় পালন কৰো? কোৱা আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰো আৰু কিয় পালন কৰো? তুমি জানিব বিচাৰা নেকি?
অঁহ কওঁকচোন।
আমি আঠাইশ ফেব্ৰুৱাৰী দিনটোত পালন কৰো, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। আৰু এই দিনটোত আমি কিয় বিজ্ঞান দিৱস হিচাপে কৰো? জানা?
নাজানো
চি আৰ ৰহমান নামৰ এজন বৈজ্ঞানিকে
অহ
এটা বস্তু আৱিষ্কাৰ কৰিছিল আৱিষ্কাৰটো আছিলে ৰহমান ইফেক্ট
অ আচ্ছা
সেটোৰ কাৰণে আমি অৰ্থাৎ সেই দিনটোতে আৱিষ্কাৰ কৰাৰ কাৰণে আমি আন আঠাইছ ফেব্ৰুৱাৰীৰ দিনটো চি আৰ ৰহমান দিৱস হিচাপে উদযাপন কৰোঁ
অ
অ আৰু কোৱাচোন নেচনেল চাইন্স এ মেথছ ডে অৰ্থাৎ ৰাষ্ট ষ্ট্ৰীয় গণিত দিৱস কেতিয়া পালন কৰা হয়?
মই সেইবিলাক ইমান ভালেদৰে নাজানো নহয়
তুমি এতিয়া পঢ়ি আছা কিয় পঢ়ি আছা, শুনা এৰি পেলাই তুমি গৰুত লাগা গৰু চৰু চোৱা বিজনেছ কৰা
তাকে ভাবিছো
সেইকেইটা বিষয়ে তুমি জানিবলৈ মনোনাই কৰা কিয় জানিব বিচাৰা নেকি?
এই জানিব বিচাৰো সতে শিকোৱা মানুহ নাই যে
অ তেতিয়া ভাত খালা?
খালোঁ খালোঁ, তুমি?
খালোঁ। কিহেৰে খালা?
মই তোমাৰ দালি, ভাজি, ভাত। এনেই তুমি অলপ বিজনেচৰ পৰা আইডিয়া দিয়াচোন
তুমি কিহৰ বিজনেছ কৰিম বুলি ভাবিছা?
মই গাহৰি, গৰু
তোমাৰ তাত বাজেট কিমান আছে টকাৰ পইচাৰ
বাজেট তোমাৰ মোৰ তাত এতিয়া বিশ হাজাৰ মান আছে
কিমান?
বিশ হেজাৰ।
ঠিক আছে একো নহয় বিশ হাজাৰ পৰা ধুনীয়া বিজনেচ আৰম্ভ কৰিব পাৰি তুমি প্ৰথম প্ৰথম একে ঢেৰ ডাঙৰ বস্তুত মুখ নিমেলিবা এটা সৰু বস্তুৰ পৰা মুখ মেলা
অ
ইয়াত মানে তুমি প্ৰথম ডাউন দিবও পাৰা বহুতে তুমি লোকৰ ডাউন দিয়া তোত মন নকৰিবা
আটচ্ছা
প্ৰথমতে ধুনীয়াকে নম্ৰ ভদ্ৰ ভাৱে নম্ৰ ভদ্ৰ ভাৱে এজন ভাল ব্যৱসায়ী হিচাপে কাম কৰি যোৱা
অ
কিন্তু এইবোৰ ব্যৱসায়ী কৰাৰ আগতে তোমাৰ পঢ়া শুনাটো মেইনটেনেঞ্চ কৰা
উম
তোমাৰ পলিটিকেল ছাইন্স আছে ন?
আছে আছে
পলিটিকেল চাইন্স অৰ্থ জানানে বাৰু তুমি?
হা!
পলিটিকেল সাইন্সৰ অৰ্থ জানানে বাৰু তুমি?
ৰাজনীতি
ঠিক আছে।
তুমি যে মোক অথল অলপ আগতে কলা তুমি ইলেকশ্যন খেলিছিলা, ইলেকশ্যন খেলি তুমি কলেজখনৰ কাৰণে কি কি কৰিলা?
স্কুলখনৰ লৈ কলেজখনৰ বিষয়ে ভালদৰে মানে এইবিলাক কাম - কাজ কৰা
তাকেতো কি কি কৰিলা তাইৰ নাম কিছুমান ক'ব পাৰি চাগে যদি তুমি কৰিছা সৎ ভাবে।
সেইবিলাকে আৰু।
তুমি তোমাৰ হেৰি তোমাৰ হিষ্ট্ৰী আছেনে বাৰু?
হিষ্ট্ৰি নাই নাই।
অ তেতিয়াহলে তোমাৰ উম
জগ্ৰাফিও নাই।
জগ্ৰাফীও নাই বিহু আছে।
বিহু আছে অ, বিহু তিনিটা। ব'হাগ বিহু, মাঘ বিহু, কাতি বিহু।
আৰু?
সেয়াই।
কি কি ক'লা?
ব'হাগ বিহু, মাঘ বিহু, কাতি বিহু।
এই বিহুকিটাক আৰু কি কি নামে জনা জান-জানিব পাৰি?
ব'হাগ বিহু ৰঙালী, কাতি বিহুক কঙালী, মাঘ বিহু ভোগালী, সেই আৰু।
ব'হাগ বিহুত কেইটা বিহু থাকে?
ব'হাগ বিহু সাতটা থাকে।
কি কি?
মই সেইকেইটা পাহৰিছোঁ অলপ ৰহা।
প্ৰথম বিহুটো কি বিহু হয় ব'হাগৰ প্ৰথম বিহুটো?
গৰু বিহু তাৰপিছত মানুহ বিহু। আমি গৰুক গা ধুৱাওঁ নদীত, মাহ, হালধি মাহ, হালদি সানি গোটেই ন নদীত গা ধুৱাওঁ। তাৰপিছত আবেলি হ'লে নতুন অ মানে জ হেৰি জগা দিয়ে। জগা দি পেলাই নতুন পঘাত, মাখিয়তী পাত তাৰপৰা আকৌ এইবিলাক জংঘল তংঘল
আৰু সেইদিনাখন আমি কি কৰিব লাগে?
গৰ গৰব দিনা?
ত
গৰুক ভালদৰে এ সেৱা - চেৱা কৰিব লাগে।
সেইদিনাখোন আমি এশ এবিধ শাক - পাচলি খাব লাগে।
অ' আচ্ছা সেইটো কব পাহৰিলোঁ ৰখা।
তা ছেকেণ্ড দিনাখন কি বিহু? দ্বিতীয় দিনাখন অৰ
মা-মানুহ বিহু।
মানুহৰ বিহুত আমি কি কি কৰোঁ?
মানুহ বিহুত আমি ডাঙৰক সেৱা কৰোঁ।
এয়ে।
তাক আকৌ- ডাঙৰ পতকা উত্তোলন কৰোঁ অঁ', পতকা উত্তোলন।
ঘৰৰ পৰিয়ালৰ জেষ্ঠজনক কি কৰা?
সেৱা কৰা হয়।
আৰু?
সেয়া আৰু।
তাৰপিছত, মাঘৰ বিহুত কি কৰা?
মাঘৰ বিহুত তোমাৰ, ভেলাঘৰ বনাওঁ।
উমঁ।
পিঠা-পনা-
উমঁ।
তাৰপা আকৌ-
কেইবিধমান পি- ঠাৰ নাম?
টেকেলি পিঠা- ঘিলা পিঠা।
আৰু?
তিলৰ, তিল পিঠা।
এতিয়া কোৱা, ন-নাম- মাঘৰ বিহুৰ, আমি মাঘৰ বিহুত আমি ভেলাঘৰটো কি কাৰণে বনাও বা?
হা?
বা' আমি মাঘৰ বিহুত ভেলাঘৰটো কি কাৰনে বনাওঁ?
ভোজ খাবলৈ।
আমি বছৰেকৰ মূৰত অগ্নিদান কৰিব লাগে।
উমঁ।
অগ্নিদানৰ পৰিৱৰ্তে আমি ভেলাঘৰটোক বনাই পেলাই জুই দিয়াকে অগ্নিদান বুলি কোৱা হয়। হয়।
অহ', -আচ্ছা।
ঠিক আছে।
অহ'।
এতিয়া তোমালোকৰ ঘৰত মুঠ পৰিয়াল কেইজন মানে মোৰ পৰিয়াল বৰ্গৰ মানুহ কেইজন?
চাৰিজন, অ' তিনিজন।
অঁ', তোমালোকৰ বাইদেউ এগৰাকীও আছে?
উমঁ।
অঁ', বাইদেউ গৰাকী কি বিভাগত পঢ়ি আছে?
পলিটিকেলত এ' মেজৰ লৈছে।
পলিটিকেল চাইন্সত ন'।
অঁহ'।
তাৰপিছত কোৱা কিবা।
তুমি তুমি কি তুমি কি কৰি আছা?
মই পঢ়ি আছো তোমাৰ।
অহ'। ক'ত বা?
মই আমাৰ এই তিনিআলিটোত থকা স্কুল কলেজখনত।
অহ আচ্ছা।
তুমি কিবা খেল-চেলৰ প্ৰতি কিবা মোহিত নেকি তুমি?
খেল-চেল আগতে খেলিছিলো, এতিয়া নেখেলা হলো।
অহ' তুমি চাগে ভলীবল খেলি ভালেই পোৱা?
নাহ না ভলীবল ভাল নালাগে।
তেতিয়াহ'লে চাগে খুব দৌৰ কৰা ন?
অহ' দৌৰো বাৰু।
ঠিক আছে বাৰু মই এটা কুৱেশ্যন সুধো চাগে, ঠিক আছে?
হা?
তোমাৰ ভাৰতৰ প্ৰথমজন দৌৰবিদৰ নাম কোন নাম কি?
হিমা দাস, হিমা দাস।
চাগে তুমি ভুল শুনিলা অসমৰ বুলি মই কোৱা নাছিলোঁ। ভাৰত
অহ' আচ্ছা চৰি! দিয়া বেলেগ দিনা কথা পাতিম দিয়া ন।
ঠিক আছে ৰ'বা! কথা এটা জানিবলগীয়া আছিলে।
অহ' কোৱাচোন!
অহ' তোমালোকৰ
এই গাঁৱত যে থাকে মানুহ এজন।
অ'।
এই গৰু গাই যে বহুত আছে।
অ'।
তুমি তেওঁলোকৰ ঘৰলৈ যাবা।
অ'।
তাত গৈ ক'বা মই চাৰিঠেঙীয়া প্ৰাণী হয়, মই গৰুখিনি লগতে থাকিম।
অহ' হব দিয়া।
অঁ ঠিক আছে।
অহ'।